অ ম
হেল্ল'
হেল্ল' আহ আহ গুড আফ্টাৰনন আহ পুৰা ক্লিয়াৰ।
এই ফোনটো অলপ ওচৰত লৈ ডাঙৰ। হা হা
কিবা খাইছা নেকি ক্লিয়াৰ আহিছ যে পুৰা
নাই নাই
অ ঐ গুড আফ্টাৰনুন।
অঁ গুড আফ্টাৰ্ণুন বাকী ঘৰতে নে কি?
উম ঘৰতে আছো ৰ ক'ত যাবি আৰু।
অ ফুৰব যোৱা নাই নেকি?
পত ত জনাই ৰ যাব লাগিছিল ক'বাত।
আহ যাবা লাগিছিল কিন্তু কবাত বহুত দিন কতো জা নাই।
এ বহুত দিন হল যোৱাই নাই লগৰ কেইটা একেলগে।
সেইটো লগৰ কেইটাই লগ হয় কবাত যাব লাগছিল।
সেয়ে তয়ে কৰিবা লাগিব কামটো বেলেগে কৰিবা নৰে আৰু।
সেয়ে মই আৰু প্লেন বনাইলিহে হব।
তই প্লেন বন এটা গ্ৰুপ বন।
উম সেইটো আৰু যোৱাটোহে হৈছে আৰু ফূৰবা
এ ক'ত যাম বুলি ভাবিছা।
কত যাম মানে ভাবা নাই আৰু কত যাম চবকে সুধি লও আৰু চবৰে মতে এটা জাগা দিছে আহ আহ।।
অম্বুবাসি মেলা চাব যাবি নেকি? কে
আহ চাব পাৰি।
এই বহুত মানুহ হয় ত
আহ
মানুহটো
বহুত মানুহ।
অ' মই গেছিলো না!
আহ এইকেইদিন হেৰি থিৰ হ'বই । অম্বুবাচী শেষ, শেষ হোৱাৰ পিছত যাবা লাগব অম্বুবাচী।
একো দেখা নাপায় ।
অ'।
বাকি ভাত-চাত খালি নেকি?
অ' ভাত খালো ৰ। তই খালি?
হেল্ল, হেল্ল, কি বনাইছিল আজি?
আমাৰ আজি ৰাজমাহ বনাইছিল, তাৰেপিছত চাটনি আছে। পটল আৰু আলু ভজা আছে ।
অ'।
সেইবিলাক আছে, সেইগিলাখনে দিয়ে খালোঁ।
ঠিকেই আছে। বহুত আ আমাৰ দালি, ভাত, ভাজি, পাপৰ।
তহঁতৰে বেছি ৰান্ধছে, আমাৰ তিনবিধে ।
অ'।
অ' জিম যাই আছা?
জিম, যাই আছো, যাম আজিও । তই গেছিলি নে নাই?
অ' গৈছো ।
কালি গৈছিলো ।
উম। কালি এটো যাবা মনে নাই ধৰ । বেক বাইচেপ ।
অ' গৰমৰ কাৰণে যাব ইচ্ছা নাযায়।
এই কালি লেগ আছে না, মাৰবা মন নাই ।
অ' কালি লেগ। বাকী পঢ়া-পাতি কেনে চলছে?
বাকী তই বোলে এছ-এছ-চি ফৰ্ম ফিলাপ কৰিছা, শুনা পাইছো।
আহ কৰচো
কি কৰিবি এতিয়া, ফৰ্মখন ফিলাপ কৰি থৈ দিলি চাকৰি নাপা।
সেইটোতো হয় বাৰু।
ফৰ্মখন ফিলাপ কৰি কিনে অলপ পঢ়া-পাতিত মাথা মাৰ, তেতিয়াহে কামত আহিব ।
এইটোতো হয়ে বাৰু দেচোন ।
তেহে চাকৰি পাবি ।
সেয়া আৰু চাব লাগিব কি হয়! অ' কৰছো কৰছো।
এটা কম্পিউটাৰ চাৰ্টিফিকেট।
হা হা।
কম্পিউটাৰ চাৰ্টিফিকেটখন এড কৰিছে না।
কম্পিউটাৰ চাৰ্টিফিকেট খ এড কৰিছো।
অ ঠিকে আছে তেতিয়াহলে চাকৰি পাই যাবি দে বাই। বাত পতপবাত। আমমান দিবত কম্পানীতে মাজটা ব।
হ। চাও আৰু কি হয়।
এই।
উম। কেনে গৰমে আজি।
আজি অলপতো ৰাতিপুৱা কমাইছিল তাৰ আৰু ৰ'দ দিছে।
উ লবাবত। ততে বতৰ সেমেকা আছিলা, কৰোত। উম।
অ ইতেয়া আৰু ৰ'দ বি সমস্তা।
হ।
সিহঁতৰ ঘৰৰ, খবৰ ভাল ফেমিলি।
বৰ ভালে।
আহ, কালিৰ পাই তত দিনে ভাল হ'ব আৰু।
কিয়, অ কালি, চাওল কি হয়।
উম আৰু দিম গৈছি যা ত আৰু গম পাইছো।
হা হা।
আজ জিমজা বন। ন মজা ন আৰু।
এ নাই যাব লাগিব।
বহি থাকাতে যাব তোৰ ঘৰত।
আহ। আহ হ।
ইয়াত চান্তান লগইন হ'ল ন নাই।
চানটাৰা ভাৱে বচছে। কিবা হয়।
কিমান দিলেহেতে, ইনকামটো।
আহ।
চিনন্তুোক ফোন কৰিছিলি।
বছিলো।
কি ক'লা ভি।
ইয়া ক বেলেগে খুদলো মই।
তে সেইটো কি কৰিলি, দে এমাউন্টটো দিলি নে নাই।
এ তো়ক দেখাই আছোঁ ৰহ ৱাট ৱাটচেপট চা চোঁন। এই ই খান বস্তুৰ কথা কৈছো মই উ এইখান বস্তু মানে কি দিম সেইটো সুধি আছোঁ
স্ানে
ৱান থাউজেন্ড দি দিওঁ নেকি?
ইছ তাতে ষ্টুডেন্ট কিবা চুজ কৰিছিলি নে নহ কিবা তই কিবা বেলেগ চুজ কৰিছা নেকি?
ষ্টুডেণ্ট নাইচ ভিউজ চুজ কৰিলে এনেকুৱাই আহে
এনে কিবা এটা যিকোনো দি দিলে হ'ব চাগে মই যিকোঁনো দিছিলো সিহঁতক।
ওৱান থাউজেণ্ডে কত দিছোঁ-
অঁ, ওৱান থাউজেণ্ড যে ঠিকে আছে
অ সেইয়া আৰু। খবৰ বাদ আনে-
উম খবৰ আছো দেই আৰু কি নো আৰু অ, হহঁ-
অহঁ আছা নেকি?
ভালে আছো আৰু কি ভাবে তোৰ ভাল নহঁ?
মৰ মোৰোঁ ভাল।
আহঁ, ভালে ভালে থাক আৰু
সেইটো
ভালে ভালে থাক। গোটে জীৱনটো। কতোঁ আৰু সেয়ে বেলেগ কবা লগা নাই।
সেয়ে।
তাক কি পৰৱৰ্তী কেনে চলচি।
পঢ়া পাতি আছো আৰু কৰি আছোঁ।
নাপায় চাইগিলা চোন
নাই চলি আছে।
কৰি থাকবি নহ'লে বা নাপা নে ইমান ইজি নহয়
উম সেইতটো হয় এ।
মইও, পঢ়া ইস্তাত দিবা লাগব আৰু এতিয়া-
অঁ, দিবি দিবি বহুত দিন আছে হাঁতত-
এত তই তাৰ পৰা দিল্লিয়ে যাতে একবাৰতে এটেম কৰিব পাৰি আৰু।
অহঁ।
একবাৰ তে। এটেম কৰিলে ভাল লাগে দেচোন।
হা হা।
বোলো একবাৰত এটেমপ্ত কৰিলে ভাল লাগে আৰু।
অহ সেইটো বাৰু হয়ে দেচোন উ উ কত গলিয়ে
এহ আছো আছো।
অহ।
এ খামৰেঙাত যাবা লাগছিলে একদিন আৰু।
অ হমৰিং যাব পাৰি।
ম'ম'কেইটা খাবা।
অ।
দুই প্লেট দুই দুই। প্লেট দুই প্লেট ম'ম' পঞ্চাছ পঞ্চ তাৰছত
অ পাৰি যাবা আম যও।
এইটো আমঠিটো শেষ হয় লক অম্বুবচিৰ পিছত যাওঁ একেদিন মাছ মাংস নাখাও ন।
একেদিন খাবা নৰি নেকি কেলা।
এনে খাবা নালাগে মাছ মাংস পনিৰ চনীও খাব নালাগে পনিৰো খাব নালাগে তাৰে পিছত পিয়াজ নহৰু সেইবিলাক আকো খাব নালাগে।
ঠিক আ আছা কেই।
হ
আটা হা নাই নেকি।
ম মই খাইছো কণী খাইছো কণী নাহাকে এনকে থাকবি।
অ।
ত আহাইছে ন না। পনীৰ চনীৰ মাছ মাংস খাইছা নেকি।
এই আহা নাই।
পানী পিয়া অহা নাই।
নাই।
ইয়াতে জিমৰ পা আই কি খাতে।
ৰুতি আলুু ভাজি। এয়া আৰু মোৰ। প্ৰটিনৰ ছৰ্জ।
মানে এ একেদিন এটা গেছত। পুৰা বস্তু মানে এইটোৱে খাব নালাগে আৰু। গেছত বনাই কিনে একো বস্তুৱে খাব নালাগে। পালিলে ফল মূল খাই থাকিব লাগে।
অ সেনেকা হয় নেকি
অহ
ঠিকে আছে
অ হলে
হলে দে আৰু আৰু কি কৰিববি আৰু উপায়তো নাই সকাই চলিবা লাগিব।
কে আৰু অলপ কষ্ট কৰি কিনে চলো দেই আৰু কিবাে পালি হ'ল
সেইয়ে আৰু কিবাকে আৰু কিবা এটা হলও হল আৰু
কিবা এটা পালে হ'ল আৰু
উম সেইয়ে আৰু কিবা এটা খাবা পৰাকে
তাকে খাবা বকে পালি হ
এ আজ তোমাৰ কৰ্মা কৰি যাই আছো কি বাা হয়
দে দে থেংক ইউ
অ থেংক ইউ থেংক ইউ
উ
কাল মিলছে কালি লগ পাম।
আৰু ফোনটো কটা জনাইছ।